নমস্কাৰ নমস্কাৰ, কি কৰি আছা? মই এই ভাতকেইটা খাই পেলাই বিচনাত পৰিব লৈছো। সেৰা বাকী তুমি ভ তুমি ভাত- ভাত চাত খালানে নাই?
ভাত চাত খালো, ভাত চাত খালো।
অঁ কিহেদি খালা আজি?
এ আজি তোমাৰ দালি ভাজি ভাত।
অঁ অঁ অঁ' ধেই আইটেম দেখোন আজি।
অঁ' আজি অলপমান আইটেম আছিলে আৰু।
অঁ বাকী এনেকুৱা এই কামলৈ যোৱা নাই?
কামলৈ গ'লোঁ আহিলোঁগৈ। কাম পৰা আহি তোমাৰ এই মোবাইলতে এইবিলাক ইউটিউবতে কিছুমান বস্তু চাই আছো আৰু।
অ‍ঁ এই কিবা তুমি ভিডঅ' চিডিঅ আপলোড কৰা নেকি?
ভিডিঅ' চিডঅ' আপলোড নকৰো এনেই মানে তোমাৰ যিটো মানে কাম কৰি আছো এতিয়া তোমাৰ গাড়ী বিজনেছটো।
অ।
এতিয়া গাড়ী বিজনেছ টোৰ ওপৰত ধৰ মই ভিডঅ চিঅ'বিলাক চাই থাকো তাৰ পৰা ধৰা অলপমান শিকিব পাৰো আৰু।
আচ্ছা আচ্ছা তুমি মানে মোবাইল মোবাইল পৰা চাই পেলাই মানে এইবিলাক কৰি থাকা ন।
অ অকমান মানে চাই কৰি
অ মোৰ বাৰু ত ভালে কৰিছা মোবাইলতো মানে বহুত বহুত নজনা কথা জানিব পাৰি হয় নে নহয়?
অঁ, সেইকাৰণে মানে মোবাইলতে চাই চিতি মানে শিকি আছোঁ আৰু লাহেধিৰে।
উম উম ঠিকে আছে ভালে কৰিছা তুমি।
অ বাৰু।
বাকী এনে তোমাৰ বিজনেচটো কি বুলি ক'লা তুমি?
তোমাৰ মোৰ তোমাৰ হেৰি ছেকেণ্ড হেণ্ড কাৰ বাইক মটৰচ।
অ অ এইজ মটৰচ নেকি?
এইচ নহয় তোমাৰ এফ এছ মটৰচ।
অ অ মই মানে নামটো শুনা শুনা লাগিছে মানে তোমাৰ মই কোনোবা এটা কাৰোবাৰ তোমাৰ ইউটিউবাৰ এ তোমাৰ হেৰিত গৈছিল নেকি এনেকুৱা তোমাৰ ডিলাৰটোলৈ।
অ অ আহিছিলে অ।
অ মই তাৰ হেৰিতে দেখিছো তেনেহলে। অ এইছ মটৰচ।
এই চ এ এচ নাই নহয় এফ এচ এফ এচ।
এফ এফ নেকি?
এফ এছ।
এফ এছ।
অ তুমি এ এছ কৈ আছা।
আচ্ছা আচ্ছা এফ মটৰচটো মই মানে তাত এনে দেখিছিলো। ধুনীয়া ধুনীয়া তোক মানে কম কম দামতে দিছিলা ন তুমি গাড়ীবিলাক।
অ ইউটিউবাৰ এটাই মানে দিছিলে যেতিয়া সি আহিছিলে তাৰ আগতে মই মানে চব গাড়ী হাফদামত চেল কৰি আছিলো চব নতুন নতুন গাৰি।
আচ্ছা আচ্ছা মই সেই তেতিয়া এখন ল'ব লাগিছিল দিয়া মই মানে এতিয়া গাড়ী এখনো জৰুৰী হৈছে মানে।
অ মোৰ মানে সেইটো অফাৰ এটা দিছিলো।
আচ্ছা এই অফাৰ চফাৰ এনেকুৱা লাগিলে মোক কবাচোন মোৰ এনেকুৱা ধৰ
জুনে যোনে মানে তিনিখন গাড়ী একেলেঠীয়া এবাৰ কিনিব সিহঁতলে এখন বাইক ফ্ৰী আছিলে ছেকেণ্ড হেন।
অ অ।
হেনেকুৱা অফাৰ তিনিটা দিলো তিনটা মানুহক।
আচ্ছা।
গাড়ী কেইখনমান চেল কৰালো।
অ।
তাৰপিছত এতিয়া তোমাৰ বিজনেচ টো লাহে ধীৰে চলাই আছো আৰু।
অ অ ঠিকে আছে। ভালে কৰিছে বাৰু তে এনেকৈয় চলাই থাকিব লাগিব, হয় নহয়?
এনেকৈ চলালেহে আকৌ কামত দিব নহয় ন নহয়।
উম।
বাৰু গৰমতো তোমালোকৰ ফালে কেনেকুৱা?
এই বৰ গৰম মানে, মানে খাই দিছে মাথা তোমাৰ।
আমাৰ ফালে বহুত গৰম।
উম।
সেইটো কাৰণে তোমাৰ ভাবিছো এটা গ্ৰুপ খোলো নেকি আমি, খুলিবা নেকি?
কিহৰ গ্ৰুপ বা?
এই মানে প্ৰতি দেওবাৰে দেওবাৰে মানে গোটেই গাঁৱৰ ৰাস্তাবিলাকত বিলাকত আমি য'তেই মানে পাওঁ ততে গছ পুলিবিলাক লগাম মানে।
অ'।
মানে পথাৰত কাম কৰি থকা মানুহ বিলাকো অলপমান মানে সকাহ পাব সিহঁতলৈও অলপমান গছ ছাহ হ'ব পাৰিব।
আচ্ছা আচ্ছা।
বাটত দৌৰি ফুৰা পোৱালী বিলাকে খেলি ফুৰা আজিকালি পোৱালি নাই যদিও কিছুমান ৰ এটা দুটা ফলো খাব পাৰিব তাৰ পৰাই।
অ'।
তাকে এনেকে মানে ইউটোবতে চাই আছিলো আজি।
আচ্ছা, ম-মই মানে এনেকুৱা মোক কেতিয়াবা এনেকুৱা কৰিব মন যায় মানে এইবিলাক এনেকুৱা বস্তু বিলা, কেতিয়া মানে লগ চগ নাই ন এনেকুৱা, তুমি এনেই মোক অ', ভৰাই লোৱা যদি সোমাই যাম মই।
অ'। তাকে তোমাকো ধৰক সোমিয়াই লম এনেকে ধৰা তাকে ভাবিলো, আমিতো লগৰ খিনিয়ে মিলি এনেকে গ্ৰুপ এটা খুলিব পাৰোঁ।
অ', পাৰি কিন্তু।
অ', গ্ৰুপটো খুলিলে ধৰা আমাৰ মাজতে যদি দিওঁ, নিউজ লাইফ ইউটোউবাৰ চিউটোবাৰ মাতি অকণমান ভাইৰেলো কৰাই দিম আমাক, কি আছে চি এনেকুৱা তোমাৰ
অ'।
আজিকালি চচিয়েল মিডিয়াৰ যুগ, য'তে দিয়া ত'তে টুইট যাব চব ফালে তুমি চিনাক কি হৈ যাবা।
সেইটোৱেতো অ'।
অচিনাকিৰ মাজত যদি এনেকে অলপ চিনাকি গঢ়া হয়, তেতিয়াই মানুহে মাজত মানুহক চিনি পোৱা হ'ব আৰু ন? এনেকেই অকণ কৰো নেকি তাকে ভাবিছো মানে।
তাকে, তুমি কি কৰে বা?
তাকে, প্লেনটো ঠিকেই ভা-ভাবিছোঁ নে?
তুমি মোক কৰাৰ আগত এবাৰ কবা মোৰ তেতিয়া ধৰ কৰিব উৎসাহ পাম ন।
অ', অ'।
মানে এতিয়া ধৰ তেনেকু চিনাকি মানুহ আছে নে আকৌ পুলি চুলি আনিব কাৰণে?
চিনাকি তোমাৰ আছে বাৰু ৰিজাৰ্ভ ফৰেষ্ট মিলাই থৈ দিছো।
অ'।
তোমাৰ লগৰ তাৰপিছত টিহু নাৰ্চাৰীৰ পৰা আনিম।
উম।
তেনেকুৱা আৰু।
অ', ৰিজাৰ্ভ ফৰেষ্ট তোমাৰ এনেকুৱা ধৰ, পইচা দিব লাগিব নহয় তাত ন?
অ, অলপমান পইচা দিব লাগিব ।
আমি এটা এটাৰ পাতত তোমাৰ হাজাৰ মানকৈ উঠাই দিলেও
অ'।
ধৰ আমি ধৰ কেইটা সাতটা মান থাকিম সাত হাজাৰ মান টকা তোমাৰ ধেৰ পুলি আহিব আমি ধৰ লগালেও ধৰ মানে তাত
অ‍ঁ
হয় নহয়।
অ তাকে।
তাকে তুমি কি কৰা বা।
লবাগে নে?
মইতো লগোৱাতে আছো তুমি কোনদিনাখন লগোৱা মোক ক'লেই হ'ল।
উম উম বাৰু।
উম
বাকী তোমাৰ কাম চাম কেনেকুৱা চলি আছে?
মোৰ কাম ভালে চলি আছে বৰ্তমান ৰ'বা এইবাৰগাড়ী চাড়ী বোলে ইমান ধুনীয়া।
অ
গাড়ী চাড়ী মানে ধুনীয়া ধুনীয়া গাড়ী বিলাক আহিছে আৰু ধৰ।
উম
তোমাৰ এনেকুৱা ভালো চেল গৈছে তোমাৰ।
চেল তেল ভাল গৈছে নেকি?
চেল পুৰা এবাৰ ধুনীয়া গৈছে অ, মানে আগতে তোমাৰ ইমান চেল যোৱা নাছিলে আৰু এই এই মাহটোত মানে তোমাৰ ঢেৰ গাড়ী চেল হৈছে তোমাৰ।
অ আচ্ছা এই মাহটোত মানে অলপমান মানে ঠিকে চলিছে।
অ ঠিকে চলিছে মানে।
অ
তাকে।
বাকী তোমাৰ মই চাইকেল এখনে কিনিম বুলি ভাবিছোঁ।
চাইকেল
উম
কি চাইকেল চলাবা নেকি এতিয়াৰ পৰা?
নহয় নহয় আৰু চাইকেল এখন মানে দৰকাৰ।
আচ্ছা আচ্ছা এ আজিকালি চাইকেল মানে চাইকেল বিলাক নচলাই নচলাতে মানুহ বিলাকৰ বেমাৰতো বেছি হৈ গৈ হৈছে সেনেকুৱা।
হয়ো দে বেমাৰটো বেমাৰ সংখ্যা বাঢ়িছে অকণ চাইকেল তাইকেল অকণমান কেতিয়াবা চলাব মন যায় দিয়াচোন কিমান নোৱাৰিব
অহ
গিয়াৰ একেলগে সলাই থাকিবা।
অহ
চাইকেলতো আজিকালি গিয়াৰ যেনিবা আকৌ তাতে হাতৰহে এইবিলাক আৰু।
সেইটোৱেত অহ।
চাইকেল খনৰ কণতো পেডেল মাৰিব মন যায় ন।
উম
সেই খন ল'ম বুলি ভাবিছোঁ।
মানে চাইকেলখন তুমি চলালে তোমাৰ ধৰক গা শৰীৰৰ ভাল হৈ থাকিব হয় নে নহয়।
অ অ
তাকে তুমি কি চাইকেল লম ভাবিছাঁ এনে?
কিবা এখন ল'ম আৰু এনেই।
কি চেডবেক চেডবেকে ল'বা নেকি
অ তেনেকুৱা এখনকে লওঁ নেকি
অহ
ত্ৰিশ পয়ত্ৰিশ হাজাৰ মানৰ এখন ল'ম আৰু
অ ফেট বাইক খনকে লৈ লোৱা ফেট বাইকখন ধুনীয়া আছে
অ মই বেলেগ এখনে চাই আছিলো এম টি বি এখন
অ এম টি বি ভালেই চাইকেলখন মই দেখিছোঁ নহয় এবাৰ আ আমাৰ মানে মোৰ অ খুৰাৰ ল'ৰা এটাই লৈছে।
অ এম টি বি নাইন ডাবুল জিৰ' নে কি?
অ
তেনেকুৱা লম
আচ্ছা আচ্ছা এনে কিমান মান ল'ব সেইখন বাজেটটো
সেইখন আঠাইছ হাজাৰ দেখাই আছে।
আঠাইছ হাজাৰ তুমি অনলাইনত ল'বা নে অফলাইনত লবা
অফলাইনত লম অফলাইন
অ অ অ অ ঠিকে আছে অফলাইনত অফলাইনত ললে আকৌ লক অফলাইনত অকণ দামটো বেছি হ'ব গম পাইছা
বেছি হ'ব তাকে
উম
তাকে অনলাইনতে লওঁ নেকি তাকো অনলাইনত লৈ অনলাইন পেমেন্টোকে কৰাই দিওঁ
অঁ
অলপমান কমতে পাম আনাৰ পিছত তাৰে এক কেইহাজাৰমান টকা এটা খৰচ কৰি পোৰা পেকিং কৰাই আনিম ন
অঁ অনলাইনত অনলাইনত তোমাৰ কম দামতে পায় দেই বহুত বস্তুবিলাক কম দামত পায় আজিকালি চবেই আজিকালি বস্তুবিলাক মানুহে কেনেকুৱা হেৰি দিন নলয় চব আজিকালি অনলাইনতে অৰ্ডাৰ
অ অনলাইনতে লয় আজিকালি কোনেনো যি এইবিলাক অফলাইনত আজিকালি দামটো বেছি যে
আজিকালি খানা চানা চব অনলাইন
অনলাইন অনলাইনটো
অনলাইন চব অনলাইন তাকে আৰু মই ভাবিছিলো জানা মই মানে ভাবিছিলো বস্তু বনাই পেলাই তোমাৰ অনলাইনত যে বিক্ৰী কৰে।
অ
মই তোমাৰ সেইটো কৰিম বুলি ভাবিছিলোঁ।
অ
তাৰপিছতে মানে অকলে এইবিলাক কৰিব নোৱাৰি তোমাৰ অলপ দুটামান লগত মানুহ লাগে।
অ
তাকে তুমি কৰিবা নেকি মোৰ লগত
মই তোমাৰ কৰিব পাৰো বাৰটা
অ
তোমাৰ মই তোমাক লগৰ এটা দি লগৰ মানে মোৰ লগত থকা ল'ৰা এটা দি দিম
অ ঠিক আছে মোক
সি কেতিয়াবা সহায় কৰিব পাৰিব।
অ', অ', দি দিবা বাৰু তেওঁ মোক।
অ', বাৰু তোমাক মই দি দিম।
বাকী তোমাৰ কাম চাম কেনেকুৱা চলিছে?
কাম চাম মোৰ ঠিকেই চলি আছে।
অহ।
বাকী তুমি গছ পুলি ৰুবলৈ আহিবা নহয় ন' আমাৰ
গছপুলি গছপুলিটো মই ৰোৱাটো খাটাং তুমি মোৰ নামটো লিখি থৈ দিয়া লাগিলে। তুমি মানে তুমি মানে মোক যোনদিনাখন ৰু-ৰুবলৈ যাবা তাৰ আগে আগদিনাখনে মোক ফোনটাকৈ কৈ দিব কাৰণ মানে মই ধৰ এনেকুৱা ব-ব হেৰি। এতিয়া পুলি চুলি এনেকুৱা চিনাকি মানুহ আছে নহয়।
অহ।
মো-মোক কেইটামান মোৰ ফালৰ পৰা লৈ যাম।
অহ, আচ্ছা।
ন'।
অহ, অহ।
হে। বাকী এনে ক'ত লগাম বুলি ভাবিলা?
এনেই এইফালে আমাৰ ৰাস্তা এটা আছিলে মানে দুই চাইট পথাৰৰ মাজেৰে মানে যাব পৰা।
আচ্ছা, আচ্ছা, তাই এনেই শিগো তাত তোমাৰ যদি চেগুন পুলি আমি লগাই দিওঁ নহয় ভাল লাগে নহবা এজাৰ যে এজাৰ।
অহ।
এজাৰ যদি পুলি লগাই দিলো হয় ভাল লাগিলে হয়।
অহ।
নাই যোৱা না।
এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া।
কৃষ্ণচড়া, ৰাধাচূড়া অ'। ফল ফল মূল ফল মূল যদি এনেকে ফল মূলো লগাই দিওঁ ন'। ফল মূল মধুৰিআম চধুৰিআম হয় নে নহয়।
অহ, অহ।
মধুৰিআম চধুৰিআমও লগাই দিলো কিন্তু মানে খাবও পাৰিব মানুহবিলাকে ভাল হ'ব।
উম।
নে?
তাকে।
তোমাৰ এতিয়া তোমাৰ মত এতিয়া কোনটো কৰা।
সেয়াই লগাব লাগিব।
অহ।
বাকী তোমাৰ স্বাস্থ্য, স্বাস্থ্য কেনেকুৱা আছে আগত কে ক্ষীণালা মানে।
এ বেমাৰত পৰিলোঁ ৰখা চুগাৰে পাইছে, চুগাৰ চুগাৰ।
অহ।
সেয়া, তোমাৰ কেনেকুৱা আছে?
উম, মই অকণ পেডডাল ওলাই ল'লোঁ।
পেট‌ উলাই গৈছে নেকি?
উম
অহ বেছি খোৱা‌ চাগৈ তুমি? অ বেছি খোৱা চাগৈ তুমি?
খোৱা নহয় এতিয়া পেট ভাঙিছো বাৰুতে কাম চাম কৰি।
অহ
এই মাজতে তোমাৰ এলাহ কৰা হৈছিলোঁ যে।
অহ আচ্ছা।
সেইকাৰণে
অ মানে কা-কাম বন কিবা তুমি কাম চাম কৰি থাকিব লাগে গম পাইছা? এনেকা সৰু সুৰা এটা এনেকা ঘাঁহ চাহ বিলাক ধৰা এনেকা ব ক খন্দি কৰিলা হয় নহয়? আমি একো নকওঁ নকোৰতে নকোৰতে মানে শৰীৰটো মানে আমাৰ হেৰি হৈ গৈছে। এলেহুৱা অ এলেহুৱা নিচিনা হৈ গৈছে আ।
অ
হয়নে?
তাকে।
তাকে মোৰ ঘৰৰ পিছফালে অলপ জংঘল হৈছে বাৰু মই সেইখিনি চাফা কৰিম মোৰ বাৰু এতিয়া ঠিক হৈছে বাৰু গা দুদিন মান মই ধুনীয়াকৈ হেৰি